হেল্ল'।
অহ কোৱা।
ঘৰতে আছ নে।
উম ঘৰতে আছো ৰ'বা।
অহ কিবা কৰি আছিলা।
নাই নাই এনেই আছো দিয়া।
অ আজি ইয়াত। এটা বিষয়ৰপৰত তোমাক ম মোৰো আছে ভাল ৰবা ভালে ৰবা। মই আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি তোমাক ফোন কৰিছিলোঁ।
অ কি বিষয় বা এতিয়া।
এ বন্ধুত্ব কিয়নো আজিকালি বন্ধুত প্ৰকৃত বন্ধুত্ব নোহোৱা হৈ পৰিছে ত সেইাবে বোলো বন্ধুত্বৰ বিষয়ে তোমাৰ পৰা জানো তোমাৰ অনুভৱ। কি বন্ধুত্বৰ ওপৰত।
তুমি ভাল বিষয় এটাই চাইছা মইো যোৱাকালি নিউজ এটা পাইছো বন্ধু এজনে বন্ধু এজনক মানে পইচাৰ কাৰণে মানে হত্যা কৰিলে আৰু। সেই বাবোই। আজিকালিতো সঁচা বন্ধুত্ব বুলি ক'বলৈ গ'লে নোহোৱাইে হৈ পৰিছে।
সেয় আৰু সবে সকলোৱে স্বাৰ্থতে বন্ধুত্ব কৰে আজিকালি প্ৰকৃত বন্ধু বিচাৰি পোৱাটোত কঠিন হৈ পৰিছে বহুত।
উম বহুত মানে তুমি চিনি পাব নোৱাৰা সকলোৱে তোমাৰ আগত মানে ভাল হয় কিনে কথা পাতিব কিন্তু তুমি বুজি নাপোৱা কি সেই মানুহজন কেনেকুৱা ভিতৰৰ পৰা কেনেকুৱা।
কিন্তু আমাৰ জীৱনত এন প্ৰকৃত বন্ধুতটো থকাটো গুৰুত্বপূৰ্ণ কাৰণ বন্ধুতোৱে মানুহৰ জীৱনৰ ক'ব গ'লে অমূল্য সম্পদ। ত' এজন ভাল। বন্ধুৱে আমাৰ জীৱনত সুখে দুখে আদি সকলোৱে সমভাগী হয় ত ভাবো যে এজন প্ৰকৃত বন্ধু থকাতো। সকলোৰে প্ৰয়োজন। তুমি কি পাবা তাৰ ওপৰত।
ময় সেইটোৱে ভাবো কাৰণ। আমি এইটো সকলো কথা আমাৰ পৰিয়ালৰ মানুহৰ লগত। কথা পাতিব নোৱাৰো বা তেনেকেই আৰু। কোনোবা বেলেগ মানুহৰ লগত কথা পাতিব নোৱাৰোঁ। আমি নিজে। বেয়া পাও বা তেনেকে ভাল নালাগে ভাল নালাগে। তাৰ জীৱনত এজন এজন। ভাল বন্ধু থকাতটো বহুত। প্ৰয়োজনীয় যনে আমাক বুজি পায় ধৰি লোৱা। যোনে আমাৰ মনৰ কথা বুজে যোনে একো বেয়াকৈ নাভাবে আৰু আমাৰ কথা তেনেকুৱা এজন বন্ধুৰ বহুত দৰকাৰ।
হয় হয়।
ভাল বন্ধু এজনে তোমাক এতিয়া ভাল পথত চোৱাই সহ সহায় কৰিব কিন্তু তাৰ তুলনাত তুমি এতিয়া বেলেগ বন্ধু এজন চোৱা সি সহায় নকৰিবও পাৰে বা তোমাক বেয়া পথ এঠালৈও লৈ যাব পাৰে।
হয়, হয়। তুমি কি ভাবা যে এইবিলাক গুণৰ বাবে। যে এইজন মোৰ জীৱনৰ এজন প্ৰকৃত বন্ধু হব পাৰিব তেওঁ কি গুণ থাকিব লাগে যে এইটো গুণৰ পৰা আমি চিনাক্ত কৰিব প যে তেওঁ আমাৰ প্ৰকৃত বন্ধু হব পাৰিব।
উম ত প্ৰথম কথা তেখেতে আমাক বুজি পাব লাগিব। আমাৰ মনৰ কথাবোৰ বুজি পাব লাগিব বা আমি কি বিচাৰিছো কবলৈ সেইটো কথা বুজি পাব লাগিব দ্বিতীয় কথা হল যে তেখেতে আমাক। কোনো ধৰণৰ ধৰি লোৱা এনেকে ভাবিব নালাগে যে অ এইজনে কি কথা কৈ আছে। এইজনে ভাল কথা কোৱা নাই নেকি নে কি বা তেনেকে যাতে কোনোবা ভাবিব নোৱাৰে আৰু তেনেকুৱা এজন ভাল বন্ধুৰ দৰকাৰ আৰু আমাৰ। জীৱনত এতিয়া কিছুমান বন্ধু থাকে যোনে তোমাক ভালকে কথা কয় কিন্তু ভাল নাপায় বা তেনেকুৱা কিন্তু সেইবোৰ গুণ যাতে থাকিব নোৱাৰে তুমি যেনেকুৱাই কি নহওক তুমি ভাল হওঁক বেয়া হওক তোমাৰ সেইখিনি যাতে বুজি পায় বা বুজাই দিব পাৰে আৰু। এই এটা গুণ থাকিব লাগে এজন ভাল বন্ধুৰ ওপৰত মানে ভাল এজন বন্ধুৰ তাত। তোমাৰ তুমি কোৱাচোন তুমি কি বুলি ভাবা
মই ভাবো যে এজন প্ৰকৃত বন্ধুত আমাৰ জীৱনত নিশ্চয় থাকিব লাগে, কিয়নো এজন প্ৰকৃত বন্ধুৰ গুণ কেনেকুৱা গুণ মানে ক'বলৈ গ'লে তেওঁ আমাক আমি যদি বেয়া দিশত যাওঁ তে আমাক সেই বেয়া দিশতটো সেই কৰিব লাগে যে টো বেয়া দি সনেকে আমাক দেখাই দিব পাৰিব লাগিব তাৰপৰিও তেওঁ আমাৰ দুখতেও বা সুখতে সকলোৰে সমভাগী হব লাগিব, আমাৰ প্ৰতি তেওঁৰ বিশ্বাস বা আমি তেওঁৰ প্ৰতি বিশ্বাস থাকিব লাগিব যে এইজন আমাৰ এজন ভাল বন্ধুতো সেনেকুৱা গুণৰ আৰু তেওঁ যেতিয়া আমাৰ নিস্বাৰ্থৰ বাবে যে আমাক ভাল নাপায় স্বাৰ্থ নোহোৱাকে তেনেকুৱা হ'ব লাগিব তেনেকুৱ গুণ থাকিলে তেওঁ হ'ব পাৰিব প্ৰকৃত বন্ধু
উম এনেও তুমি তোমাৰ আছে নে ভাল বন্ধু তোমাৰ জীৱনত।
আছে আছে মোৰ জীৱনত আছে এজন প্ৰকৃত বন্ধু।
সকলোৰে তেনেকে সকলোৰে জীৱনত এজন এজন ভাল বন্ধু থাকে, আমাৰতো জীৱনত বহুত বহুত বন্ধু আছে ন বহুত আমি বহুত মানুহ লগ পাওঁ তাৰ ভিতৰত বহুত বন্ধু থাকে কিন্তু তাৰ মাজৰো কোনোবা এজনহে আমাৰ মানে ভাল বন্ধু থাকে। সেইটো হয়নে
হয় হয় আমি বহুত বহুত বন্ধু পাওঁ কিন্তু আমি আমাৰ ক'ব গ'লে আমাৰ প্ৰকৃত বন্ধু এজন বা বিশেষকৈ দুজন তাৰ ওপৰত নাথাকে কিয়নো তেওঁলোকৰ লগত আমাৰ যি সম্পৰ্ক গঢ়ি উঠে তেওঁলোকৰ লগত কথা বতৰা ত এনে সেইবিলাকৰ বাবে মন আমাৰ লগত তেওঁ লগত তেওঁ মন মিলিব লাগিব তেনেকুৱা গুণ থাক থাকিলে আৰু মানে আমি প্ৰকৃত বন্ধু হ'ব পাৰে আৰু তেওঁ।
হ'ব পাৰে উম তুমি কি ভবা স্কুলৰ বন্ধুবোৰ বেছি ভাল বন্ধু নে,, পিছৰ তাৰ পিছৰ বন্ধুবোৰ যেনেকে ধৰি লোৱা কলেজীয়া জীৱনৰ বা তাৰ পিছতো যেনেকে ধৰি লোৱা ধৰিলোৱা তুমি অফিচত গ'লা সেইবোৰ। বন্ধু নে স্কুলৰ বন্ধু কোনটো কোনটো কোনটো সময়ৰ বন্ধু তোমাৰ মানে লাগে কি অ ভাল এইটো টাইমৰ বন্ধুত্ব খেদি বহুত ভাল মানে আৰু
অ যে স্কুলীয়া জীৱনৰ বন্ধুতো কি কয় গুৰুত্বপূৰ্ণ কিয়নো স্কুলত যি বন্ধু থাকে তেওঁ আমাৰ লগত যেতিয়া আমি তেওঁৰ লগত স্কুলত তেৰ চৌধ্য বছৰ একেলগে পঢ়ো আৰু তেওঁলগত থাক ত' তেনেকুৱা তেওঁলোক তেওঁলোকৰ লগত যি আমাৰ সম্পৰ্ক গঢ়ি উঠে ত মই কো যে ক'বলৈ গ'লে স্কুলৰ বন্ধুৱে আমাৰ হ প্ৰকৃত বন্ধু হব পাৰে।
উম পাৰে আমি আমি তেওঁলোকৰ লগত একেলগে খেলা ধূলা লাও কৰো বা এ সৰু সৰু কালত কেনেকুৱা আমাৰ মনত একো খুব নাথাকে ন কি আমি আগবাঢ়ি যাব লাগে ইহঁততকৈ আমি আগবাঢ়ি যাব লাগে। পিছ পেলাব লাগে সেইবোৰ নাথাকে ন তাৰ কাৰণে আমাৰ স্কুলৰ বন্ধুবোৰ অলপ বেছি ভাল বন্ধু মানে।
হ কিন্তু আজিকালি যে, মানুহে ছচিয়েল মিডিয়াত বন্ধুত্ব। নকৰে, ত' তুমি কি ভাবা। সেই বন্ধুত্ব ভালনে? কৰাটো কৰিব লাগে ন। হয় তেওঁ তেওঁলোকে আমাৰ প্ৰকৃত বন্ধু হব পাৰে নে? কেনেকুৱা। ভাবা তুমি।
অঁ হ'বও পাৰে যদি সেই মানুহজনৰ লগত যদি তোমাৰ মনৰ কথা মিল খাইছে বা তোমাৰ কথাবোৰ তেখেতে বুজি পাইছে এইটো হ'ব পাৰে কিছুমান ক্ষেত্ৰত দেখা যায় যে অনলাইন যিবোৰ মানুহক লগ পাই। ছ'চিয়েল মিডিয়াত বা তেনেকে মোবাইলৰ জৰি়য়তে বা তেনেকৈ কিছুমান বন্ধু যেতিয়া আমি লগ পাওঁ সিহতবোৰো আমাৰ ভাল বন্ধুৰ নিচিনা হৈ যায় কাৰণ আজিকালি আমি ছ'চিয়েল মিডিয়া আমি ব্যৱহাৰ কৰোঁৱেই সকলোৱে ব্যৱহাৰ কৰে। ত তাৰ কাৰনে হয়তো কিছুমান এনেকুৱা মানুহ থাকে যোনে আমাক চচিয়েল মিডিয়াত হলেও বা আমি লগ নাপালেও সিহতক সিহঁতে আমাক বুজি পায় মনৰ পৰা বা কিছুমানৰ লগত আমাৰ মনৰ কথাও মিল খায় তেনেকে হ'ব পাৰে কিছুমান। আৰু কিছুমান এনেকুৱাও থাকে যাৰ লগত আমাৰ বন্ধুত্ব নহ'বও পাৰে এনে আমাৰ মাতবোল থাকিব পাৰে কিন্তু বন্ধুত্ব নহ'বও পাৰে ভাল তেনেকুৱাও থাকে বা কিছুমানে বেয়াও পায় ছচিয়েল মিডিয়াত কিছুমান মানুহ লগ পায় যোনে তেওঁলোকক। মানে বেয়া কৰে ত' তেনেকুৱাও থাকে কিছুমান। তুমি কি ভাবা হ'ব পাৰে নে ছচিয়েল মিডিয়াত?
পাৰে নোৱাৰা নহয় কিন্তু আমি তেওঁৰ বিষয়ে জানিব লাগিব তে যে তেওঁ। আমাৰ স্বাৰ্থত আমাৰ বাবে বন্ধুত্ব কৰিছে নেকি। সেইটো আমি চিনাক্ত কৰিব পাৰিব লাগিব। কোৱা। মই ভাবো যে বন্ধুত্বৰ মূল ভাৱ। হৈছে বিশ্বাস কিয়নো বিশ্বাস নাথাকিলে সেই বন্ধুত্ব কেতিয়াও এটা শক্তিশালী বন্ধুত্ব হব নোৱাৰে।
হব নোৱাৰে।
এই বাবে আমাৰ য আমি যদি আমি তেওঁৰ ওপৰত বিশ্বাস আছে তেওঁক আমি তেওঁ তেতিয়া আমি তেওঁক ভাল বন্ধু বুলি ক'ব পাৰোঁ।
কেতিয়াবা তেনেকে ভুল বুজা বুজি। হলেও তেনেকে বন্ধুবোৰৰ মাজত মিল প্ৰীতিও হৈ যায় স একে সময়তে সেইবোৰো ভাল। বন্ধু বুলি ক'ব পাৰি। বা, কিছুমানে। খং কৰিলে অভিমান কৰিলেও পিছলৈকে নিজেই ঠিক হৈ যায় যেতিয়া আমি দূৰত গুচি আহো বা তেনেকুৱা আৰু অ দুতবোৰতো কেতিয়াওদূৰত গুচি নাহে ওচৰতে থাকে সদায়। ভাল বন্ধু হ'লে। তেনেকুৱা আৰু। আজিকালিটো বহুত সহজ হৈ পৰিছে। বন্ধুত্ববোৰ গঢ়ি তোলাত মানুহৰ লগত কথা বতৰা পাতি কেনে যিহেতু আমি বহুত ছচিয়েলাইজ হৈ গৈছো বহুত মানে সামাজিক মাধ্য়মত বহুত আমি জড়িত বা তেনেকে আৰু।
হয় হয় তোমাৰ জীৱনৰ এনেকুৱা অভিজ্ঞতা যে এইটোৰ ফলত মই এইজন ম বন্ধু প্ৰকৃত তেওঁ মোক এনেকুৱা বিপদত সহায় কৰিছিল তেনেকুৱা কিবা অভিজ্ঞতা কব বিচাৰে নেকি যদি তোমাৰ আছে কিবা এনেকুৱা অভিজ্ঞতা।
মোৰ তেনেকুৱা অভিজ্ঞতা।
মই ভাবো আছে মোৰ মোৰ এজনী ভাল বান্ধৱী আছিল মোৰ যেতিয়া মই ধৰি লোৱা ক্লাছ যেতিয়া টেনত পঢ়ি আছিলো নাইন, টেনত। ‍ তেতিয়া মোৰ এজনী ভাল বান্ধৱী আছিল। সেইটো টাইমত মই যেতিয়া নাইন টেনত আছিলোঁ, তেতিয়া আমাৰ ইয়াত লকডাউন পৰি গৈছিল ত' তাৰ কাৰণে মানে মই মানে ভালকৈ মানে মোবাইলত দিয়া বস্তুবোৰ পোৱা নাছিলোঁ ঘৰত তেতিয়া মোৰ ঘৰত। এতিয়া‌ ভালকৈ মানে মোবাইলৰ ৱেব অৱস্থাত নাছিল মই মানে বেলেগৰ ফোনৰ পৰাই ল'ব লাগে কিন্তু তাই মোক মানে সহায় কৰা আছিল কেনেক তাই ৰাতিপুৱা তাই চাইকেলখন লৈ আহে আহি কিনে মোক মানে বস্তুবোৰ মানে দি থৈ যায় আৰু বহীখন দি থৈ যায় পঢ়িবলে বা লিখিবলে তেনেকে তেনেকে আৰু কিছুমানে মোক তেনেকে সহায় কৰিছে আগতে কিছুমানে কিছুমান কথা কৈ দিছে ধৰি লোৱা কোনোবাই মোৰ কথা বেয়াকে কৈ আছে বা কিবা বেয়া ভাবি আছে সেইবোৰৰ কথা কৈ দিছে ত তেনেকুৱা ভাল বন্ধু থাকেই জীৱনত এজন দুজন তেনেকে
উম হয় ত ঠিকে আছে আজিলৈ বন্ধুত্বৰ বিষয়ে কথা পাতি তোমাৰ লগত ভাল লাগিল খুবে তুমি বহুত বন্ধুত্বৰ বিষয়ে মোক বহুতো অভিজ্ঞতা দিলা।
আহ তোমাৰ লগতো কথা পাতি ভাল লাগিল উম ঠিক আছে।
উম